হেল্ল'
আপোনাৰ মই কথা শুনিছোঁ নহয়, আপুনি বোলে বহুত বিখ্যাত মানুহ বোলে আমাৰ।
অ', হয় কওকচোন!
আপুনি বোলে বিখ্যাত মানুহে কাৰণে মোক কৈছো মানে কি জানে? মোৰ মানে মোৰো বিচনেচ আছে আছে বাৰু মই ইমান সৰু সুৰা মানুহ নহয় মোৰ ডাঙৰে হয় আপুনি মোৰ লগত মানে পাৰ্টনাৰশ্বিপ আপুনি মোৰ নামটো জানে নে নাই চিনি পায়নে নাই আপুনি মোক চিনি পাইছেনে নাই?
অ', আপোনাৰ এই হেৰি ৰেষ্টুৰেন্টখন আছে যে আপোনাৰ নেকি? এই আপোনাৰ পাইছো আৰু এই বৰুৱা ছবিত।
অ', মোৰ ৰেষ্টুৰেণ্টত কমেও পাঁচখন মান আছে গম পাই নাই আপুনি?
সেয়া কথা মই গম নাপাওঁ আৰু আপুনি এতিয়া মোক ফোনটো কিয় কৰিলে আপুনি সেইটো কওক।
মানে আপুনিও বোলে বহুত ভাল বিজনেচ মেন বুলি মই শুনিছো মানে কোৱা। মানুহৰ মুখৰে মই নাজানো হয়নে নহয় আপুনি হয়নে নহয় এনে?
মই এতিয়া আপুনি যি শুনিছে ঠিকে শুনিছে দেই। মই হয় বাৰু।
হয় সেইকাৰণে আপোনালোকক ম পাৰ্টনাৰশ্বিপ কৰিম বুলি ভাবিছিলো কাৰণ আপুনিও ভাল মই ভাল বি ভাল বিজনেচমে সেইকাৰণে আপোনালোকক মই ভাবিছো পাটনাৰচিপ এটা কৰো পাটনাৰ কৰিব নেকি?
কিহৰ পাৰ্নাৰশ্বিপ এ আপোনাৰ ভালকে ক'লে মই
আমাৰ এক নে মানে এই বিহুগুৰি চাইডত বিহুগুৰি চিনি পায় বিহুগুৰি চাইদে যে তাত মানে মোৰ মাটি আছে তাৰ ৰেষ্ট ৱেন্ট নাই মানে ওচৰে পাজৰে।
অ', নাইকি অহ।
ৱেন্ট এখন খোলা হতে ফাইদা আছিল।
আপোনাৰ এটা জেগা অ', আপুনি এনেই আহ অ', আপোনাৰ এনেই মোৰ পৰা কি মানে আহ সহায় থাকে আপুনি সেইটো
সহায় বুলি নহয় মানে পাৰ্টনাৰশ্বিপ কৰিম আৰু সহায় বুলি নহয়। আপুনি কিমান টকা মিলাব পাৰিব মই পাঁচ লাখ মোৰ মই বিশ লাখ টকা এটা দিম আৰু আপুনি কিমান দিব কওক। পাটনাৰশ্বিপ আপুনিও বিশ লাখ টকা দিয়
ঠিক আছে বাৰু মই
প্ৰব্লেম নাই বাৰু মই ফ্ৰাচৰ্টে আপোনাৰ দিওঁ পোন্ধৰ লাখ মান দি চাওঁ তাৰপিছত দিম পাঁচ লাখ বেলেগ
নাই আপুনি টেনচন নলব পইচা আপোনাৰ বেছিয়ে হ'ব কম নহয় আপুনি ভয় নকৰিব।
নাই নাই মই জেগা এক আপোনাৰ চাব লাগিবতো ভালকে বস্তু টো ৰিচাৰ্চ কৰি এনেকে নহয় নহয় আপোনাৰ। এনেকে আপোনাৰ নহয় নহয় আপুনি মোক এতিয়া অপকণে ফোন কৰিটো কলে এতিয়া মই এনেকে আৰু এইটো কথাাতটো হলে ভাল হ'বতো মই
অ', মই-মই গম পাইছো আপুনি কি ক'ব অ' অ', আপুনি মই গম পাইছে আপুনি কি ক'ব বিচাৰিছে মানে আপোনাৰ ভয় লাগে নে এনে এনে পোন্ধৰ লাখ টকা ধেমালি নহয় নহয়। আপোনাও ভয় লাগে সেইটোয়ে গ'ম পাইছে। কিন্তু আপুনি মোক বিশ্বাস কৰক। মই এনেকুৱা মানে মানুহ নহয় আপুনি যেনেকুৱা বুলি ভাবিছে মোক।
নাই এতিয়া ঘপকনটেতো মই আপোনাক চিনি নাপাওঁ, সেইটো হেৰি নহয় ন। এতিয়া- এতিয়া আপুনি, অ'।
মানে বিজনেচটো যে খুলিব মানে কেনেকুৱা বনালে ভাল হ'ব কেনেকে ভাল হ'ব আৰু কেনেকে চলিব আপুনি এয়া আপোনাৰো এক্সপিৰিয়েঞ্চ থকা মানুহ আপুনি জানেনে নাই এইটো।
সেইটোতো বাৰু মই মোৰতো এইটো আপোনাৰ দচ বছৰৰ পৰা মোৰ এইটো মানে এ ব্যৱসায়ত আপোনাৰ মানে ভাল এটা অভিজ্ঞতা আছে মই আপোনাৰ টো গম পাও বাৰু এতিয়া কেনেকে কি লাগিব ক'ত কি লাগিব এইবিলাক চব গম পাও এতিয়া চব এতিয়া ৰিচাৰ্চ কৰিব লাগিব আকৌ, তেতিয়া আমি কথাটো গম পাম যে অ' এইটো-এইটো বস্তু লাগিব, সেই বস্তুটো হ'লে ভাল হ'ব। এতিয়া যদি আমি চাওঁ এতিয়া আমাক আপোনাৰ হেৰি লাগিব, ফাৰ্ষ্ট কথা আমাক লাগিব আপোনাৰ এখন এটা মানে ভাল মানে মাটি এটা লাগিব য'ত মানে আপোনাৰ উম আমি বস্তুটো বনাব পাৰোঁ। দেন আমাক কিটচেনৰ কাৰণে আপোনাৰ ডিপ ফ্ৰিজ লাগিব। আৰু অলপ এনেকা কেৰাহী চেৰাহী এনেকুৱা এইবিলাক বস্তু লাগিব। ডিপ ফ্ৰিজ আপোনাৰ দুটা লাগিব।
ডিপ ফ্ৰিচ আপোনাৰ দিপ ফ্ৰিচ মানে- মানে চিনাকি দোকান আছে নেকি আপোনাৰ ক'পা কিনিব পৰা।
অ' এনেকা চিনাকি মোৰ ইমান নাই, কিন্তু আপোনাৰ এই বস্তুটো মই বাহিৰৰ পৰা ইম্পৰ্ট ক'লে মানে অলপ বেছি ভাল হ'ব সেইটো মানে মোৰ যিমান খিনি আগতে আছিলে আপোনাৰ ৰেষ্টুৰেণ্ট এতিয়াও আছে, তাত মান আপোনাৰ সেয়া মই আপোনাৰ কলকাতাৰ পৰা আনা মানে আপোনাৰ তাত সস্তাত পায় অ' আৰু মানে বস্তুটো ভাল।
অ' মানে ময়ো কলকাতাৰ পৰাই আনিম আমি দুটাই বাৰু।
সেইটো কথা মানে, কথাটো হ'ল পইচাটো আমি কেনেকে বচাও। কাৰণ ফাৰ্ষ্ট-ফাৰ্ষ্ট পইচাটো বচাব লাগিব আমি, আৰু আমাৰ দছ লাখ মান আমাৰ থাকিব লাগিব, লষ্টত চলিলে আমাৰ লাগিব ফাৰ্ষ্টতেটো-ফাৰ্ষ্টতেটো একে চলি নাযায়, টাইম লাগিব অলপ মানুহে গম পাবলে।
অ'। আৰু মানে আমি বনাম যে, কেনেকুৱা ডিজাইনৰ মানে ইঞ্জিনিয়াৰ আপোনাৰ চিনাকি ভাল আছে নেকি।
ল'ব লাগে বুলি কথা নাই আপোনাৰ এতিয়া আপুনি ডিজাইনটো কৰিলে আপোনাক কেনেকুৱা-কেনেকুৱা লাগে। এটা ভাল আপুনি উম হেৰি কনট্ৰেকট দিলেই হ'ল। তেওঁক আপুনি ক'ব পাৰে এনেকুৱা সিহঁতিয়ে আপোনাক বহুত খিনি ডিজাইন দি দিব। আপুনি এতিয়া কোনটো ডিজাইন চুজ কৰে। সেইটোত আপোনাক বনাই দিব বাৰু, তেনেকে এইটো মানে চলে, কাৰণ
ভাল ডিজাইন এটা মানে থাকো তে ন ভাল ডিজাইন মানে। বুজি পাইছানে, যদি ইঞ্জিনিয়াৰ থাকে বহুত ভাল ডিজাইন দিয়ে।
সেইটো হয় বাৰু এইটো আপোনাৰ কথাটো। আমাৰ কাৰণে ভাল হয়, কিন্তু এটা ইঞ্জিনিয়াৰৰ ফিজটো যোনটো দিজাইন কৰিব, তাতে আমাৰ পাঁচ লাখ মান লাগি যাব। চ' আমি চাব লাগিব- চাব লাগিব যে আমি পইচাটো কিমান বচাই আছো। তেতিয়া আমাৰ মানে সেই কামটো হ'ব যোনটো, আপুনি কৈ আছে মানে এতিয়াতো পইচা ঘপকনে কাৰণে খৰচ কৰিলে বহুত দিগদাৰ হৈ যাব কাৰণ
আৰু আমাৰতো ৰেষ্টুৰেন্ট খনতো চিনি পাবলৈতো আমি প্ৰমোচন এটা হ'লেও কৰিবই লাগিব এইটো কৰিবই লাগিব এইটো উপায় কথা মানে প্ৰমোচন নকৰিলে আমাৰ ৰেষ্টুৰে বিখ্যানে নহ'ব। পমিশনটোতো কৰিবই লাগিবতো এইটোতটো স্বাভাৱিক কথা।
উম, সেইটো হয় বাৰু আমাৰ প্ৰমোচনটো কৰিব লাগিব আগতেও মোৰ এখনমান ৰেষ্টুৰেট আছিলে বিক্ৰী হোৱা নাছিলে এনে। চেল হোৱা নাছিলে যে মই প্ৰমোচন কৰিলো। তাৰ পাছৰ পৰা চলি গ'ল ৰেষ্টুৰেটখন।
অ, প্ৰমোচন কৰিলে কিমান টকা মান যায় আপোনাৰ মতে মানে ম প্ৰমোচন মানে মই কৰা নাই কাৰণে মানে কৰিছো মানে গৰু কুৰা আহ তমাৰ মানে এয়া পেছি টকা নলয় সত্তৰ হোজাৰ টকা মান লয়।
এইটো আপোনাৰ।
অহ ',
সেইটো আপোনাৰ হ'ব আপোনাৰ কেনেকে ইনভেষ্টমেন্ট মানে। এতিয়াৰ ইনফ্লুয়েন্ঞ্চাৰ একে আমি হেৰি ইনফ্লুয়েন্ঞ্চাৰ মাটও লাভ নাই একদম। এতিয়া আমি বাহিৰৰ পৰা ইঞ্চুৰেঞ্চ মাতিছো বুললে এশোপা পইচা। ইচা দি আপোনাৰ হেৰি কৰিছো। প্ৰমোচন কৰিছো তেতিয়া লাভ নাই। আমাৰ চাব লাগিব যে আমাৰ ৰেষ্টুৰেন্টখন ক'ত আছে। আৰু সেই আমাৰ- আমাৰ ৰাজষ্টখন তেজপুৰত হ'ব। চাপজ তেজপুৰত হ'ব তেজপুৰ - তেজপুৰৰ একদম মানে আমি বিখ্যাত মানুহ এজনক মাতি লাগিব তেজপুৰৰ কাৰণ আমাৰ ৰেষ্টুৰেণ্টখন থাকিব তেজপুৰত। আমাৰ তেজপুৰৰ কোনটো ইনফ্লুয়েন্ঞ্চা বেছি। হেৰি আছে কন তেজপুৰৰ পৰা তেনেকুৱা এ ইনফ্লোইঞ্চাৰক আমি প্ৰমোচন কৰিব লাগিব যে তেনেকে আমি তেজপুৰ বাছত দিব পাৰো। কাৰণ তাত তেজপুৰৰ অকল তেজপুৰৰ মানুহে ফ'ল' কৰা আছে।
উম, মই জানাতো ডিম্পু বৰুৱাতটো আমাৰ অসমৰ বিখ্যাত মানুহ তাক মাতাহতে ভালে আছিল নেকি।
মাতিব পাৰিম সেইটো হয় কাৰণ দিম্পু বৰু এতিয়া পইচা চাৰ্জটোও বেছি কৰিব না।
চাৰ্জটো গুি গ এইটো সেইটো হয় বাৰু।
চাৰ্জটো বেছি কৰিব চাৰ্জটো বেছি কৰিলে নহব ইমান খিনি কামো দিব লাগিব। মানে এতিয়া কেনেকে হ'ব ডিম পু বৰুৱাৰ যোনখিনি অডিয়েঞ্চ এইটো অল অসমৰ আমাৰ আমি আমাৰ টাৰ্গেটিং অডিয়েন্স খিনি হ'ল।
উম,
কুকুৰৰ।
উম,
আমি তেজপুৰত যিহেতু এইটো কৰিছো তেনে আমাৰ আহ, অডিয়েঞ্চ খিনি হ'ল তেজপুৰত
অহ ',
দেন আমি চাব লাগিব যেন তেজপুৰত কোনটো মানুহে ভাল বিখ্যাত আছে যে তাৰ বেছি ভল আছে তেতিয়া আমাৰ চেল হ'ব। কাৰণ আমাৰ এতিয়াতো আমাৰ দ উম, ডিব্ৰুগড়ৰ পৰাো এতিয়া আমাৰ ইয়াতে খাবলৈ মানুহ নাহিব।
অহ, হয় বাৰু
সেইকাৰণে আমি ধৰ পেৰিচত দিব লাগিব তেজপুৰ বা আছে নকুৱা পেৰিচ আছে। তাত মানে আপোনাৰ অকল তেজপুৰৰ মানুহে ফ'ল' কৰা আছে। তেনেকুৱাত প্ৰমোচন কৰিলে কম উম কম দামতো হ'ব আৰু প্ৰমোচনটো মানে মানুহ বেছি
মানে কি আপুনি জানে কিমান মান পইচা লে মানে দুটাই মিলাই দি দিম বাৰু আপুনি জানা কিমান টকা মান
হা
আপুনি জানে কিমান টকামান লয় মানে সেই পইচাটো
এতিয়া ইমান পইচা নলয় হিন্দী কাৰণ এইটো পেজ হয় এটা দেন যোনে চলাই তাক আমি আমি ইমেইল কৰিব লাগিব। মই চিনি নাপাও বাৰু কাৰ আগতে মই কৰিছো বাৰু প্ৰমোচন কাৰ
আগতে আপুনি কোনতে অ কিমান টকামান লৈছিলে
এই বেছি নলয় কিমান আপোনাৰ বিশ ত্ৰিশ হাজাৰ এনেকে কিবা এটা লৈছিলে।
বিশছ ত্ৰিশ হোজাৰ। এইটো যে লয় এইটো বাজতি দিয়ক আপুনি আমি যে খুলিম ৰেষ্টুৰেণ্টখন মানে ভেজৰ খুলিম নে নে নন ভেজৰ খুলিম আৰু মানে কি খুলিম বুলি ভাবিছে মানে।
এতিয়া এইটো আপুনি জানিব এতিয়া আমি চাব লাগিব অডিয়েঞ্চ বিলাক চব চাই। মেলি কেনেকুৱা কি হয় ক'ত সেইবিলাক চব চাই মেলি আমি এইটো দিছো আমি ফাউণ্ডেশ্যনটো বনাব লাগিব নাই ইমান এইটো ভাবি লাম আমি বনাব লাগিব ভালকে ডিজাইন কৰিব লাগিব। দেন তেতিয়া তাৰ পাছত
নন ভেজ খোলাাহঁতেও মই অপদি নাই ভেজ খেলাোঁতেও আপুনি নাই এনেকে গম পাইছেনেে নাই। মোৰ ঘৰত মানে ব্ৰইলাৰ ফাৰ্ম আছে বহুত।
হা, হা।
ব্ৰইলাৰ ফাৰ্ম আছে বহুত ব্ৰইলাৰ। ব্ৰইলাৰ আছে আকৌ এই গাহৰি যে গাহৰি
হয়।
লোকেল গাহৰি। লোকেল গাহৰি আছে। আকৌ এই কি বুলি কয়। লোকেল গাহৰি আকৌ মুৰ্গী আছে হাঁহ আছে মানে বহুত মানে মোৰ তাত আছে আৰু লগৰ ছাগলীও আছে মানে এইটো টেনচন নাই মানে বাকী ম মই দিম এইখিনি মান
সেয়া বাৰু অ, মই গম পাইছো বাৰু আপোনাৰ কথাটো কিন্তু টো বাৰু চাই লওঁ বাৰু মই আপোনাক কল কৰিম বাৰু অকণ পাছত এতিয়া মই আপোনাৰ কাম এটাত বিজি আছো এতিয়া মই ক' আপোনাৰ অলপাছত কল কৰিছোঁ
অ', হ'ব দিয়ক হ'ব হা মানে ৰেষ্টুৰেণ্টখন কেনেকৈ খুলিব লাগে ভালকৈ কৰি দিব।
অ', ঠিক আছে ঠিক আছে হ'ব বাৰু অ ঠিক আছে হ'ব হব।